অ শুনিছা নে?
শুনিছো অ কি কৰিছা? কি কৰিছা চোন ময়ো এনেই আছো অ তুমি এনে আছো অকমান খোজ কাঢ়ো বুলি ওলাই আহিলো।
অ।
আবেলি।
ভাত পানী কিহে খালা? ভাত পানী কিহে খালা?
ভাত ভাত তোমাৰ হেৰি ভাত সেই খালো এ দালি কি কোমোৰা টেঙা দি পেলাই মাছ অক- ততে বনাইছিলো।
অ অক
তাৰপিছত তোমাৰ আকৌ হেৰি এইটো কি? তিতাকেল আলু পিটিকা
অ অ অকমান অকণমান নেটৱৰ্ক পোৱা জেগালৈ যোৱা তোমাৰ মাততো মই শুনা নাই। অ এতিয়া শুনিছো কোৱা। অ খোজ মানে কাহো সন্ধিয়া ওলাই যাওঁ অলপ সন্ধিয়া ওলাই যোৱা হয় অকমমান খালো খালো অ
আহ
সন্ধিয়া ওলাই যোৱা হয়। খোজ কাঢ়িব লাগে এইবোৰ ডায়বেটিছৰ কাৰণে ভাল ন। শৰীৰৰ কাৰণে ভাল শৰীৰৰ মনতটো দুইটাই মানে ভাল লাগি থাকে। তে অকণমান আৰু আবেলি সময়ত খোজ আবেলি সময়ত অকমান খোজ আহিবলৈ গ'লে তোমাৰ এইদম যিটো ঠাণ্ডা বতাহ সেইটো আহি থাকে কিবা এটা ভাল লাগে।
সেই টো তে
হেল্ল' অ এই দিনটো কাম বন কৰি থকা শুনিছানে। অ দিনতটো কাম বন কৰি থকা হয় আৰু কিবা কিবি লাগি থাকে ন গা চা বিলাক সেইটো কাৰণে সন্ধিয়া অকমান ওলাই যাওঁ কে আহি পেলাই ওচৰতে বা এজনী আছে তাইৰ লগতে অকমান
লাহে লাহে খৰাই বহুত ভাল হয় বহুত উপকাৰী হয় স্বাস্থ স্বাস্থ্যৰ কাৰণে
হয় হয় তুমি যোৱা নাই, শুকুৰবাৰ, তুমি যোৱা নাই খোজ- আহিবলে।
মই খোজ কাঢ়ো অ আবেলিহে আহো বৰ ৰাতিপুৱাতে সময় নহয় যে।
অহ অ ন সেইটোয়ে খোজ কঢ়িলে বহুত বহুত মানে বেনিফিটছ আহে তাৰ পৰা মানসিক চাপ কমাব পাৰে টোপনি ভাল কৰা। টোপ- পনি ভাল কৰাত সহায় কৰিব পাৰে তাৰপিছত তোমান ডায়েবেটিছ পেচেন কাৰণেটো খোজকঢ়াটো মেইন ঔষধ হয়। বেডিছ পেচেন কাৰণেটো খোজ যিমান খোজকাঢ়ে সিমান অ সিমান ভাল হয়।
ডাইডেশচনটো উন্নত কৰে। হাৰ্ট ঠেলটো ভাল ৰাখে খোজকাঢ়িলে
ব্লাড চুগাৰ চুগাৰৰ কাৰণেও মানে খুব খুব মানে তোমাৰ খোজ কঢ়াটো প্ৰয়োজন। চুগাৰটো কন্ট্ৰল কৰি ৰাখে ওজনটো টো ক'বই নালাগে আৰু ওজনতটো পুৰা নিয়ন্ত্ৰিত হৈ যায় তুমি একে তুমি প্ৰায় বেছি নহ'লেও তুমি ৰেগুলাৰ যদি এঘন্টা আধা ঘন্টা খোজ কঢ়া। সন্ধিয়া এতিয়া তোমাৰ অ মানে বহুত বহুত মানে হেল্থৰ কাৰণেও ভাল। তাৰপিছত তোমাৰ আকৌ ওজনো নিয়ন্ত্ৰণ কৰে ৱেট লছো হয়। দিনটো পাকত নামভো-
কমাব পাৰে।
খোচ কঢ়িব লাগে।
প্ৰাপ্ত বয়স্ক লোকেও তোমাৰ সপ্তাহত এশ পঞ্চাশ আৰু তিনিশ মিনিট মান খোজকাঢ়িলে ভাল মানে। মানে কি হল লগৰ কাৰণে
উ এ নহয় সন্ধিয়া সময়ত খোজ কঢ়াটোতো অ তি ভাল আও তে খোজকাঢ়িলে সে হ মানে তাৰপা লগা সেৱাতো তোমাৰ মনটো ভাল লাগিলে। তাৰপিছত তোমাৰ দিনটো কাম কৰা ক- থাবোৰো তোমাৰ মানে ইমান খিনি যে কাম কৰিছিলো সিমানতো ভাগৰুৱা অনুভৱ তোমাৰ নহয়।
নহয় অ।
নহয় সন্ধিয়া উম আৰু ইমান মৃদু মৃদু বতাহ এজাক আহি থাকে তোমাৰ ৰাস্তাইদি খোজকাঢ়ি গলে সন্ধিয়া লগা সন্ধিয়া কলে সন্ধিয়া লগা যিহেতু এতিয়াতো পথাৰৰ দিন ন এতিয়া পথাৰৰ দিনত চাবাচোন কিমান ভাল লাগে পথাৰত সেই অকমানি অকমানি ৰোৱা বিলাকৰ পৰা যিটো হা হেৱা মানে আহি থাকে। খুব ভাল লাগে।
তোমাৰ মৃদু মৃদু বতাহ গাত লাগি যায় সন্ধিয়া খোজকাঢ়ি
উম হয় অ আৰু এতিয়া পথাৰ আৰু অ আৰু সেৱাতো তোমাৰটো কি কয় সেই সৰু সৰু এতিয়া যে ৰুইছে যিবোৰ মানে কঠিয়া বিলাক যেতিয়া এতিয়া ধান বোকা দিয়ে ন এতিয়া ৰুৱে তাৰ পৰা যিটো মানে ভিউ আহে তোমাৰ ইমান ধুনীয়া লাগে দেখিবলৈ বেলিটোও তোমাৰ মানে মানে পৰিছে উম তাৰ পিছত তোমাৰ দেখিবলৈও ভিউটোও ভাল লাগে ফটো চটো মাৰিও
ভাল লাগে।